হেল্ল'
আহ ক,
কি কৰিছা হেল্ল' কি কৰিছ? আছো এনে ৰ তই। ময়ো এনেইয়ে আছোঁ।
অ'
ভাত পানী,
উম খাইছো ৰয় মাত্ৰ খাই উ তিলো তই খালি,
উম মই নাই নাই খোৱা নাই।
কোৱাচোন
ৰচুনৰ একমিনিত্ৰ হেল্ল'
আহ ক আহ শুনিছো।
এনেই আজি এটা মানে ব্যস্ত আছ নেকি তই।
নাই নাই কচোন।
নাই মানে আজি এটা বিষয় লৈ কথা পাতিম বুলি ভাবিছোঁ।
উম, ক'।
জীৱনৰ লক্ষ্য এনে মানে তই জীৱনৰ লক্ষ্য বুলিলে কি বুজো?
জীৱনৰ লক্ষ্য ন আহ চা এতিয়া জীৱনৰ লক্ষ্য উ ক'ব গ'লে। মোৰ মতে অ মানুহে নিজৰ নিজৰ মানে জীৱনত কি পাব বিচাৰে আৰু কি কৰিব বিচাৰে তাৰ এটা স্পষ্ট উদ্দেশ্য ত মানে অ এতিয়া বহুতৰ এটা সপোন থাকে। ন যে এটা লক্ষ্য থাকে। যে মই জীৱনত এইটো কৰিম তেনেকুৱা ধৰণৰ কথা আৰু লক্ষ্য নাথাকিলেতো মানুহে জীৱনত সঠিক দিশ বিচাৰি পোৱাত অলপ অসুবিধা হয় আৰু ক'ব গ'লে জীৱনৰ লক্ষ্য থা থাকিলেহে মানুহৰ নিজৰ সময় আৰু শক্তি মানে ঠিক কামত ব্যৱহাৰ কৰিব পাৰি বুলি মই ভাবো।
উম, উম, একদম ঠিক কৈছ' তই কথাখিনি দেই।
উম,
আৰু এইটোও হয় কি জীৱনৰ লক্ষ্য থাকিলেহে মানুহে নিজৰ সময় আৰু শান্তি সঠিক কামত ব্যৱহাৰ কৰিব পাৰে।
সেইটোৱে, মইয়ো সেইটো কৈছোঁ।
আৰু এনে টোৰ মতে প্ৰতিজন মানুহৰ জীৱনত লক্ষ্য থকাটো উচিত নেকি?
অ', অ সেইটোতো হয় বাৰু কাৰণ লক্ষ্যয়ে মানুহক লক্ষ্য থাকিলেহে মানুহ আগুৱাই যাব পাৰাৰ মানে প্ৰেৰণা দিয়ে লক্ষ্যই ত যদিও মানে সকলোৰে লক্ষ্য বেলেগ কাৰণ ছাৰ চবৰে লক্ষ্য একে নহয় তো সকলোৰে লক্ষ্য বেলেগ বেলেগ হয়, তথাপিও লক্ষ্য মানুহক জীৱনত মানে আহ আগুৱাই লৈ যোৱাৰ সহায় কৰে। ধৰক কিছুমান মানুহৰ লক্ষ্য চাকৰি লাভ কৰা মানে এটা চৰকাৰী চাকৰি বা চৰকাৰী চাকৰিয়ে হওক বা এটা মানে প্ৰাইভেট কোম্পানীৰে চাকৰি মানে আৰু ধৰ কিছুমানৰ লক্ষ্য থাকে মই ব্যৱসায় কৰিম আৰু কিছুমানৰ লক্ষ্য থাকে যে মই সমাজৰ কাম কৰিম সেনেকুৱা ধৰণৰ। ত লক্ষ্য মানে যিয়ে নহওক মানুহৰ ত লক্ষ্যটো মানে ভাল কামত ব্যৱহাৰ আৰু মানে উপকাৰী হোৱাটো উচিত বুলি মই ভাবোঁ।
একদম ঠিক কৈছ দে আৰু তই এনেই কি ভাব কি মানে জীৱনৰ লক্ষ্য মানে কৰাৰ সময়ত, যেতিয়া ভাবিম আমি এতিয়া কি কি কথা মানে মনত ৰাখিব লাগে কি এইটো কৰিম এইটো হয় মানে, গোলছ কি কি।
উম গৈ চাম উম। এতিয়া মানে জীৱনৰ লক্ষ্য আহ ক'ব গ'লে উম নিজৰ আগ্ৰহ আৰু মানে নিজৰ কিমান ক্ষমতা আছে তাৰ ওপৰতহে মানে নিজৰ লক্ষ্যটো মানে অ অ', ঠিক কৰি লোৱাটো ঠিক কৰি ল'ব লাগে ধৰ, যিমান তাৰ ক্ষমতা আছে তেতিয়াহে মানুহে সেইটোৰ হিচাপতহে লক্ষ্যটো ৰাখি মানে ভা ভাবিব পাৰে যে এতিয়া ধৰ মই এইটো হ'ম মই এইটো কৰিব পাৰিম বুলি ভাবি পেলাই সেইটো লক্ষ্যটো।
ঠিক কৰিছ দেই আৰু মানে।
ভাবো কি কেৱল আনক দেখিয়ে লক্ষ্যটো লক্ষ্য ৰাখিব লাগে নে মানে ৰাখিব লাগে। দে নেকি উচিত নেকি কি আনক দেখি কি মই এইটোৱে কৰিম।
এটা বেলেগৰ লগতো উম, অ, বেলেগৰ লগত চা এতিয়া উম, মানে কম্পেয়াৰ কৰিতো লাভ নাই। ত নিজৰ মন আৰু সামৰ্থয় অনুসৰিহে লক্ষ্যতটো বা মানে ৰাখিব লাগে। ত বেলেগৰ লগত তই মিলাব গ'লে তোৰ একো মানে তই জীৱনত সফলতা লাভ কৰিব নোৱাৰ।
উম - উম। আৰু তই এইখিনিতো ভালকে বুজাই দিলি বাকী এনে তই ছাত্ৰ ছাত্ৰীৰ জীৱনত লক্ষ্য কিয় ইমান বেছি গুৰুত্বপূৰ্ণ বুলি ভাব।
উম, ছাত্ৰ ছাত্ৰী মানে ধৰ অ, শি শিক্ষাৰ্থীসকলে এতিয়া চাই স্কুলত গ'লে ত' শিক্ষাৰ্থীসকলে অ, সৰুৰে পৰা লক্ষ্যয় উম, মানে বহুত শিক্ষাৰ্থী সকলে নিজৰ লক্ষ্যতো গৰুৰে পৰা স্থিৰ কৰি উম, ৰাখে যে মই ডাঙৰ হলে এইটো হ'ম ত' সেই মানে সৰুৰ পৰা পঢ়া শুনাত মনোযোগ দিব।
অহ ',
উম, লাগে আৰু মানে ভৱিষ্যতৰ বাবে মানে আগৰ পৰাই প্ৰস্তুতি কৰিব লাগে। এ তেতিয়া মানে লক্ষ্য মানে সফল লাভ কৰিব য আগৰ পৰাই তেওলোকে একো প্ৰিপচন নকৰে তেন্তে নিজৰ লক্ষ্যতো কেতিয়াও
উম - উম। আৰু বাকী তইচ কলি পূৰণ কৰিব লাগে।
অ',
এইখিনো ভালেই গ'লেই বাৰু বহু মানে সময়ত মানুহে সমস্যাৰ সন্মুখীন হয়। ত' তেতিয়া কি কৰা উচিত।
উম, সমস্যাৰ উম, সমস্যাৰ বাবে চাহ এতিয়া সমস্যা হল বুলিয়ে সকলোৱে মানে ইয়াত ধাৰ মান মানিব নালাগে যে মই আৰু নোৱাৰিম এইটো কৰিব ত' তেনেকে মানে। হাৰ মানিব নালাগে আৰু মানে পেচিয়েঞ্চ মানে ধৰ্য্য। ধৈয্য ধৰি ৰাখিব লাগে তেতিয়াহে মানে সমস্যাৰ সমাধান বিচাৰি পোৱা যায়। ধৰিলে ধৰ্য্যৰ ফল চেষ্ট ফল একোৱ এক নাই বুলি কয় ন সেইয়ে মানেৰ
সম - সমাধান বিচাৰি পুনৰ চেষ্টা কৰিব লাগে বুলি মই ভাবো বাকী এনে সময়ৰ সঠিক ব্যৱহাৰ মানে লক্ষ্য। পুৰণ, সহায় কৰে নেকি মানে পূৰণ কৰিবলৈ শিকায় নেকি?
অ', কৰে কাৰণ সময়ৰ মূল্য বুজি কাম কৰিলেহে লক্ষ্য দুৰ সফল লাভ কৰিব পাৰি মানে ধৰ তই যদি সময় ভালকে তই ইউটিলাইজ কৰিব নোৱাৰ তে তোৰ লক্ষ্যটোত কি তাৰ তেন্তে তোৰ অ, তোৰ লক্ষ্য
লক্ষ্য তই কেতিয়াও সফল হব নোৱাৰ এনে বাকী কচোন ক জীৱনৰ লক্ষ্য আৰু সপোনৰ মাজত কি সম্পৰ্ক আছে।
উম, অহ, চা সপোনে আমাক লক্ষ্যটো মানে কি হয় মানে সপোনৰ ভাবোঁ যে আমি এইটো লক্ষ্য, আমি ৰাখিব লাগে ত' স সপোন দেখে, চবে সকলোৱে সপোন দেখে। ত' তেনেকে মানে সপোনে আমাক লক্ষ্যৰ দিশ দে খুৱাই কি মানে সপোন পূৰণ কৰিবলৈ পৰিশ্ৰম আৰু পৰিকল্পনাও প্ৰয়োজন হয় অকল সপোন দেখিলে সকলো লক্ষ পুৰণ হব যায়, সেইটো কষ্ট কৰিব লাগিবই। ত' কেনেকে কি কৰিব লাগিব সেইটোৰ অ, ভালকে এটা নিৰ্দিষ্ট এটা মানে প্লেন বনাব লাগিব তেতিয়াহে আমি সফল লাভ কৰিব পাৰিম।
মআৰু চা হা, এতিয়া কিছুমান মানুহ সৰু লক্ষ লক্ষ্য থাকে, আৰু কিছুমানৰ ডাঙৰ লক্ষ্য থাকে। হয়নে নাই ক'?
উম, হয় বাৰু।
আৰু এইটোও হয় বাৰু কি লক্ষ্য সৰু বা ডাঙৰ এইটো নুবুজায়। চেষ্টাৰটোহে বুজায় কিমান পৰিশ্ৰম কৰিব কিমান চেষ্টা কৰিব। তেতিয়াহে সফল হব পাৰি এতিয়া কচোন ক সমাজৰ প্ৰতি দায়িত্ব জীৱনৰ এটা লক্ষ্য হ'ব পাৰে নেকি?
উম সমাজৰ প্ৰতি? অ' নিশ্চয় আহ, চা নিজৰ উন্নতিৰ লগতে সমাজৰ সম সমাজৰ উন্নতিৰ বাবেও কাম কৰাটো এক মহান লক্ষ্য, মানে ছ'চিয়েল ছাৰ্ভিচ দিয়া বহুত এটা ডাঙৰ কথা বুলি মই ভাবো।
উম।
মানে ভাল মানুহ যদি হওঁ আনক সহায় কৰো এইবোৰেতো জীৱনৰ লক্ষ্যও হ'ব হব পাৰে, অকল কেৱল মানে ব্যক্তিগত নিজৰ সফলতাই নহয় জীৱনৰ লক্ষ্য মানে ভাল কাম কৰিব কৰাটো আৰু মা ধুন, ভাল ভাল গুণ থকাটো এটা গুৰুত্বপূৰ্ণ বুলি মই ভাবো।
সেইটো হয় কিন্তু। আৰু ভাল মানুহ হোৱা আনক সহায় কৰা। এইবোৰ আচলতে জীৱনৰ লক্ষ্য হ'ব পাৰে মানে এইবোৰে হয় আৰু, আৰু এতিয়া জীৱনৰ লক্ষ্য সলনি হ'ব পাৰে নেকি তই ভাব নেকি।
উম হয় কেতিয়াবা হয় কাৰণ চা অ কিছুমান কেতিয়াবা এনেকুৱা এটা সময় আহি যাই যে এনেকুৱা লাগে যে নাই এইটো মই কৰিব নোৱাৰো তেনেকে আৰ ত সময় আৰু অভিজ্ঞতাৰ লগে লগে মানুহৰ লক্ষ্য বোৰ সলনি হৈ পৰে। কিন্তু মানে আহ, ত' এইটো মানে সলনি নহওক যাতে ত' সেইটো কাৰণে আহ ইচ্ছাটো থাকিব লাগে যে নাই মই এইটোৱে কৰিম এনেকুৱা মানে নিজৰ মনটোক বান্ধি ল'ব লাগে তিয়া মানে সলনি নহ'বও পাৰে বাট বহুত মানুহ হয় যে সময় সময়ৰ লগতে মানে সলনি হৈ যায় লক্ষ্যবোৰ।
ভালকে বুজাই দিলি দে তোৰ কথাখিনিত শুনি ভালেই লাগে, যেনেকৈ তই বুজাই দিলি লয় আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিয় গুৰুত্বপূৰ্ণ। সৰু নে ডাঙৰ বহুতেই ধুনীয়াকৈ বুজাই দিলে।
অ' অ' শুনি আছো।
উম আহ আজি মানে তোৰ লগত জীৱনৰ লক্ষ্যৰ বিষয়ে আলোচনা কৰি বহুতেই বেছি ভাল লাগিল তোৰ ভাল লাগিল নে?
উ মোৰো ভাল লাগিল মানে এনেকে মাজে মাজে আলোচনা কৰিলে ভালে লাগে দেচোন কথাবোৰ।
সেইটো হয়। দে তেন্তে ৰাখিছো পিছত কথা পাতিম।